হেল্ল' অহ। কি কৈছা?
মই অ শুনিছো মই এনে আছো। ছো এতিয়া স্কুলৰ পৰা আহি প পাইছো,
অ ভাত খালা?
খাই বয় এতিয়া এনে বহিছো।
অ ঘৰত ভাল।
অ ভালে আপোন ভালনে।
অ আছে দিয়া।
অ ভাল।
তাৰি ভাত খোৱা নাই বনাই থৈ আহিছো তাৰ পিছত এছ। স্কুলৰ পৰা আহি পাইছে গা পা ধৰি লৈছে খাম আৰু এতিয়া। অলপমান ঠাণ্ডা হ'ব দিছো গৰম। খাই আছে যে। গৰমত এতিয়া বনাই পেলাই লগ। লগে লগে খাব মন নাযায় ন?
অ খাবলৈ মন নাযায় অ অ মই স্কুলৰ পৰা আহি পাই কাপোৰ খুলি ভাত পানী খাই এতিয়া এনেই অলপ বহিছো আৰু। এতিয়া অলপ মানে স্কুলৰ মানে প্ৰশ্ন বনাব লাগে যে। স্কুলৰ পৰা প্ৰশ্ন অলপ বনাব লাগিব অ পৰীক্ষা আহি আছে যে ঊনৈশ আহ ঊনৈশ তাৰিখৰ পৰীক্ষা যে।
অঁ।
এ!
আহ বনাব লাগিব স্কুলৰ প্ৰশ্ন
আহ বনাই আহ এতিয়া বনাইগে লম আহ অ
অ এতিয়া এউনিতে হ'ব আৰু
অঁ প্ৰথম ইউনিটেজ প্ৰথম ইউনি ছ পাতিবলে মানে তাৰছত বছৰেকিয়াতো হবকে আৰু জুলাইৰ পিছতে হ'ব আৰু এতিয়া প্ৰথম গোট পৰীক্ষা যে
অ অ এতিয়া হৈ পেলাই আকৌ স্কুল বন্ধ দিব হব আৰু জুলাই মাহত ন উম উম মাহাহঁতৰ ভাল
অ ভালে আছে দিয়ক এই মা মানে এতিয়া অলপ ৰেষ্ট লৈছে আৰু আলহী আহিছিল যে আলহী মানে ভাত পানী খুৱাই লোৱাই ৱাই বাচন ধুৰি মানে অলপ পাগৰি লৈছে এতিয়া অলপ চিৰণি লৈছে
অ এ সৌ ছোৱালী জনী আছে শুলে নেকি
অ শুলে টাই টোপনি গৈছে এ ভাগৰ লাগিছে যে তাই মোৰ লগত স্কুল নাযায় যে স্কুলত পৰা আহি খেলিলে অলপ খেলি কৰি মানে এতিয়া অলপ খোৱাই লৈছো আৰু তাইক নহলে দিগদাৰ দিয়ে যে ৰাতি তাইক লৈ নাযাওঁ তাই তাই মানে স্কুলত দেউতাৰ লগতে স্কুলত যায়
অ অংগনবাদীত যায় আৰু
অ তালৈ যায় মোৰ লগত নাযায় মানে স্কুলত
অ এনেই আগতে তোমাৰ লগতে যায় ন আগতে তোমাৰ লগতে যায়
যে, অলপ সৰু হৈ থাকোতে। এতিয়া মানে, এতিয়া মোৰ লগত, - নাযায়, আইতা নহলে ককা যাব লাগিব বুলি।
অ ', স্কুলখন ওচৰতে আছে।
অ ', ওচৰত। তে -আছে দিয়ক।
অ', ভালে আছে দিয়া যেতিয়া-তেতিয়া কাট,
অ', - অ- অ
উম ', ভাত কিহেৰে খালা?
ভাত নে দালি বন বনাইছে দালি আলু আৰু ভাত ভেন্দী আলু ভাজি দিছে পাপৰ ফ্ৰাই দিছে আৰু। তেনেকে খাই বই মানে অলপ বহিছো জিৰণিও লৈছো।
অহ, তুমি আহাল অহ তুমি আহালে মা বনাই থৈ
অহ, মায়ে বনাই থৈ দিয়ে মোক সময় নহয় যে স্কুলৰ পৰা আহি পোৱালৈ দেৰি হয়। আৰু মই আহিব আহিলেও বনাই খাবলৈ কাৰণে অলপ হেৰি সময়তো নহয় গৈ যে দেৰি হৈ যায়। মায়ে বন বনাই গৈ থৈ দিয়ে আৰু মহ
অহ, অহ, যাওতে ভাত খাই যোৱা নেকি?
অহ, যাওঁতে মই নিজে বনাই হেৰি খাও মানে ৰাতিপুৱা।
অহ, বনাই পেলা
আহ খাই যাওঁ ৰাতি দিনটো থাকিব লাগে যে।
অহ - অহ আমাৰ জনে আকৌ ভাত খাই নাযায়।
অহ-অহ-অহ
তাত চাহ তাহ খাই যায় কিবা আহি পেলাই এতিয়া মই বনাই থও আৰু খাইহি।
অহ, হেল্ল',
অহ, শুনি আছে দিয়া কোৱা এনে বাৰী এঘৰ শাক তৰকাৰী অহ, বাৰীয়ে ঘৰ শাক তৰকাৰী হৈছে নে নাই?
অহ, হৈছে দেও এই মই লাও চাং হেৰি কৰিছোঁ যে মান মানুহজনৰ লগত লাও চাং পাতিছো মানে লাও আকৌ ভাত কেৰেলা। এ মানে উঠাইছো আৰু চাং খন বনাই। উঠাইছে লাগিছে আৰু। ফুল ফুলিছে মানে ভাতকেৰেলাৰ। জলকিয়া লগাইছো পদিনা মচন দৰি এনেকে লগাইছো।
অহ, নতুন ভেটি নহয় তোমালোকৰ হ'ব দিয়া এতিয়া বস্তু বিলাক।
অহ,
এই ভেন্দি গুটি অলপমান আকৌ হেৰি অলপমান পেলাই দিবা।
অ আলম দিব লাগে। ব মাটি। সমান কৰিলে অলপ কোৰে কোৰে অলপ। খান্দিবলৈ মানে অকমান। পেলাই দিব লাগিব তথাপি মানে কৰিছো। ভেন্দি কৰা নাই বা জলক। কয়া অ চানেকে প। দিনা ধনিয়া পাত যে ইয়াৰ মান ধনিয় নে কি কৰে। যে সেইটো মানে ৰৱছোৱা আনি। বলে অলপ হৈছে গৈ ধুনীয়াকে গছ পুলি ৰোৱা গৈছে।
অঁ অঁ। এতিয়া হ'ব এই বাৰিষা দিন নহয়। কেইটা দিনৰ ৰুলে মানে হ'ব আৰু গছ বিলাক এনে তোমালোক। গ ওচা পঢা শনা দেয়া হেৰি চৰি গজিছে নে নাই? কলমাক।
অ গজিছে কলমূ খাই। নাই কিবা হেৰি দন শাক গজিছে। দুোন শাক আনিছো আৰু। লেহে লেহেৰিয় শাক নে কি শাক বুলি। ক যে সেয়া শাক আনিছো আহা লেহে। ইতিহাস এ। চকন শাক আনিবলৈ ভাজি বলে খাওঁ লাগিছে। এতিয়া মানে ঔষধ মাৰিছে যে পতাপ। পলাইছে ওখ হৈছে পদা খিনি। সেইকাৰণে মানে অনা নাই অ শাক। খিনি এতিয়া ঔষধ মাৰিছে যে অ আগতে খালো আনিবলে দুবাৰ তিনিবাৰ মান খালো।
অঁ অঁ। অকণ মাৰিলে হেতেন না।
অ আপোনালোকৰ। কিবা কৰিছেনে?
উম আমাৰ হৈছে। এ ভেন্দি হৈছে ভাত। কেৰেলা আছে কুন্দুলি
অ হৈছে দেখোন আপোনালোকে খাব পাৰিব কিনি কনিলে হ'ব দেখোন
চাই মাহ নে কিনেকে খাই আছো আমি শাক তৰকাৰি তেনেকে নেকি কিন্তু এই খাই দিয়া বস্তু
অ খাই দিয়া বস্তু খালে বে আৰু হয়
উম সেইকাৰণে ইমান শাক তৰকাৰি কিনি নাখাওৱে মই এ ঘৰতে জিহা ৰম গলা ভাগ হৈছে
অ ৰঙালাওাক ‌আগ মানে দেউতাই মানুহ এ ঘৰৰ পৰা আনিছে ৰঙালা ৰঙালাওাক মানে বহু দিন খোৱাই নাই যে আজি মানে আনিব কাৰণে মাটি চা যে আনিলে আনিবলৈ ৰাতিলৈকে খাব লাগিব তাক
উ কঠাল গুটি দি পেলাই ৰং ৰঙলা খাবাচোন বৰ ধুনীয়া লাগে
অ কঁঠাল যে নাই কঁঠাল বোৱাই বোলেই নহয় খাবলৈ পোৱাই নাই
বেছি চাই নহয় এতিয়া
অ
পান ওলাইছে পকা সধান
অ
কঠাল গুটিয়ে সে ৰঙালাও আগে খাব বৰ ধুনীয়া লাগে ন
অ খাই ভাল লাগে ৰঙালাও আ কঠাল গুটি এতিয়া ওলাইছে কিন্তু স অনা নাই যে কঁঠাল কঁঠাল মানে হয় নাই কঠাল আনিলে যে যে গুটিটো খাব পাৰিম আৰু মানে তৰকাৰী বনাই আৰু ৰাতিপুৱা হেৰি ভাত পিটিকাৰ লগত খাব পৰা যায়
অ দলিতা দল
আহ আহ
অ পানী দিয়া ভাতৰ লগত ভাজি পেলাই কঁঠাল গুটি কেইটা অকমান টাৱাত ভাজি পেলাই
অ অ অ অ তেনেকে খাব ভাল লাগে খাও আমি খাওঁ সকলোৱে খাওঁ তেনেকে বইল কৰি পেলাই কুকাৰতে বইল কৰি পেলাই পিটিকা কৰি খাওঁ।
অ তেনেকৈও কোৱা আকৌ তেনেকে পি পিটিকা কৰি পেলাই মাছৰ লগত টেঙা আঞ্জা বনালেও ভাল লাগে
অ তেনেকে ভাল লাগে খাই আছো আপোনালোকে খাইছে নে নাই
আমি খাইছো এই সেই দিনাখন কঁঠাল এটা আনিছিলে তাৰপিছত গুটি কেইটামান সে তেনেকে খালো আহ দি পেলা এ লাও আগ দি পেলাই খালো কেইটামান এ আমাৰ ইহঁত ইমান কথা গুটটো ভাল নালে প ডালিয় চালিয় দিলে বেয়া পায় অ নাখায় মই আহক পালে খাওঁ
অ আমি স আমি স আমি সকলোৱে খাওঁ
অ
অ
খোৱা ভালো কঠাল গুটিটো ন কঠাল গুটিটো খাই থকাটো ভাল এয়া কৰোণা চিজনত ন কৰোণা চিজনত কঠাল গুটি খালে খালা নহ
অ খালে বহুত খালে এ বেছি
অ আহ এ আমাৰ ইয়াত তেনেকে বেছি লোকে খাই থয় বিলাক খাবলৈ বেয়া লাগেচোন ঘিন লাগে
আহ অ অ
পকা কঁঠালটোকে কিনি আনো কিনি আনি পেলাই
নিজে চকুৰে দেখি নিজে চকু চকুৰে দেখা পা পালেগে তেতিয়াই ভাল লাগে নেদেখা বস্তু এটা ক'ৰ পৰা আনে গম নাপাম পলিথিনৰ বান্ধি আনে তেনেকে বেছি এক তেতিয়া আমি নিজে আনিলো এটা গোটাকে আনিলো গুটিও খালো আৰু ফল
অ অ আকৌ বাকলি খিনি গৰু ছাগলীক সুধিব পা যায় ন গৰু আছে যেতিয়া তোমালোকৰ গৰু কো দিব পাৰিবা আকৌ গুটেই সোপা বেচা আকৌ কোনেবা খাই পেলাই থয় ন সেই
অ অ বেয়া লাগে তোনেকোৱাকে তেনেকুৱাকে খাবলৈ মন নাযায় আকৌ নানো তেনেকুৱাকে
উম ময়ও নানো তেনেকে কঁঠালটোকে কিনি আনো আৰু
মই আনিলে ঘৰৰ পৰা আহওঁগৈ কঠাল আনিলে এটাই কিনি খাই পোৱা নাই মানে কিনি নাখাওয়ে আনিলে ঘৰৰ পৰা পৰা আনো তাৰ পিছত মোৰ বা যেনেক
তোমালোকৰ লাগে লাগিছে আৰু তোমাৰ মাহঁতৰ লাগিছে আৰু উম আমাৰ এডাল আছিলে নহয় আগতে লাগে অ অ আমাৰ এডাল আছিলে আগতে লাগে দুবছৰ হৈছে কিয় লাগে লাগা নাই জানো গছডাল কাটিলো যে নথাই দিয়াৰ কাৰণে লাগ নাান চাব লাগে এতিয়া এই তো পইচা কিনিয়ে খাব লগীয়া হৈছে আৰু
অঁ উম
হয় কিনিয়ে আনোৱা আনি পেলাই খাওঁ গোটেই কেইটাৰ কাৰণে আনো কঠালতটো ইমান খোৱা নাযায় গোটেই কেইটা ভাঁল পাওঁ যে অঁ
উম হ'ব দে নহলে এতিয়া মই মানে হেৰি অঁ ভালে দিয়ক এতিয়া হ'ব হ'ব দিয়ক। মই অলপ কাপোৰ অলপ ধুওঁ যে। অলপ কাপোৰ মানে ধুব লগা আছিলে যে। এতিয়াই ধুই দিওঁ আও।
অ' ধুই লোৱা। অ' ন'?
ধূই লওঁ দিয়া। অ' হ'ব দিয়ক। অলপ কাম আছে কৰি ল।
অ' - অ', হব দিয়া।
হা?
শৱ শিবা শৱ শা উম